উম
ঠিকে আছে তেতিয়া কি কৰিছা
এনেই
টাস্ক কৰি আছিলা নি
অ
অ
তুমি কিমান কৰিলা টাস্ক
অ এইট হাণ্ড্ৰেড ফিফটি
তোমাৰ মানে পেণ্ডিং কিমান হৈ আছে বৰ্তমান
ৰবা চাই দিছো অ চাবা নোৱাৰি অ
আইডিয়া আইডিয়া
আই থিংক ফাইভ হাণ্ড্ৰেড ফৰটি ফৰ মান
এ
নোলোৱা হয় ঠাকিলে নহয় টাস্কটো মইতো ঠিকেই কৈছো আৰু ইয়াকে কি শুদ্ধ কৰিম
মোৰ নোসোঁধা
মোৰ মানে বহুত ডি মটিভেট হৈ যাম শুনি পেলাই বহুত বিশাল হৈ আছে চাগে নাম্বাৰটো
ইঅ
কোৱাচোন বাৰু কোৱা কিমান হ'ল তোমাৰ
থ্ৰী থাউজেড টু হাণ্ড্ৰেড
অ মাই গত ধনী মানুহ
পাৰ্টি দে দেনা হামকো ভি
পইচাতে সোমালে কথা মোৰ এনেকুৱা কিয় লাগি আছে মানে দি থাকিব দি থাকিব এনেকে মানে এপটো নোহোৱা হৈ যাব
অ
মানে পইচা চইচা মাৰাই যায় নেকি?
হ'বও পাৰে বাৰু কিন্তু অ প্লেচ দৰব আৰু ৰিভিউবোৰ কিছুমান ঠিকে আছে, কিছুমানে অদ্ভুত।
উহ উহ আচ্ছা, তোমাৰ মতে এই কামটো কিমান দিন থাকিব?
উম উম, কিছুমানতো সেয়া আছামিছ ট্ৰানসক্ৰিপচন বিলাক টো শেষেই হৈছে ন কৰি
উম উম
অ থাকিব আৰু চাগে এমাহ মান
মানে হেৰি কোনেওতো কল কলৰ টাক্সটো নকৰে না ক কল কলৰ টাক্সটো কৰিলেহে মানে থাকিব
কলৰ টাস্কটো কৰিব লাগিব
অ
ময়ে আজিলৈকে আঠটা কৰিছোঁ এইটোৱে সতি
হে
এতিয়া যে তোমালে মই ফোন কৰিছোঁ ন এইটো মোৰ আঠ নম্বৰটো
মোৰ থাৰ্টিন চাগে
কৰিছা দিয়া তুমি বহুত
নাই তোমাকে কৰিছিলো আৰু এনেই সেইবিলাক মানে এ মোৰ বিলাক তোমাৰ কি আহিছিল নেকি চেকিং কৰিছে নেকি তোমাৰ
কল বিলাক নাই কৰা নাই কৰা সেই য়ে'ল্ল কালাৰে হৈ আছে আচলতে সেনেকেই শুনে নিকি?
অ চেকিঙে দেখাই আছে এতিয়াও
অ মোৰো সেনেকে দেখাই আছে, নাজানো আৰু দেই।
কিন্তু পইচা হোমে। হ হ, ভাল লাগে এইটাই।
আৰু কি পাঁচবাৰহে কৰিব পাৰি নেকি এজনলে? এটা নাম্বাৰলে মানে, মইতো তোমাক মইতো কৰিয়ে আ ছো হো অকল মই পালে দুটা দুবাৰ কৰিছোঁ আজিলেকে।
মোক
তোমালে মই কেইবাৰ কৰিলোঁ, উম ছবাৰ মান কৰিলোঁ চাগে দেই। অ নাই কৰা নাই কৰা, এইটোতো পাঁচবাৰ মান কৰিছ
চাৰিবাৰ মান হ'ল চাগে?
জানো পাহৰিলো আৰু মনত নাই চাব লাগিব। পাহৰিলো মনত নাই চাব লাগিব।
হুম হুম। আমাৰ কিমান টাইম আছিলে টো আগৰ আগৰ যে কৰি ক কল কৰিছিলো এতিয়া কিমান টাইম আছিলে? চৈধ্য মিনিট আছিলে না?
অ।
ইমান কম পইচা সোমালে যে?
চৌধ্য -চৈধ্য মিনিট নহয় নিকি বাৰ মিনিটহে নিকি?
বাৰ মিনিট দহ টকাকে হ'লে মানে এশ- এশ বিশ টকা হয় না?
আৰু আমি মাজত স্কিপ কৰিছোঁ নহয়, অলপ ৰৈ ৰৈ দিছোঁ। তোমাৰ আকৌ হু হু, তোমাৰ আগত বিজি মানুহ আ- আকৌ ফোন আহিয়ে থাকে।
অ।
সেনকে উমহ।
সেইদিনা বিৰাট ডিষ্টাৰ্ব দি আছিলে মোক।
অ।
দাদা এজনে দাদা এজনক দিছিলো এইটো কৰিব।
অ অ।
উ। কত কি জয় কৰিলে এইবিলাক পুচিবলৈ ধৰিছে সুধিব ধৰিছে।
অ'।
ৰ'দ কেনেকে ৰেপ হয়, মাত্ৰা হয়, এইবিলাক সুধব ধৰছে।
অ আচ্ছা। কি তেওঁলোকে কি মানে মেছেজ কৰোতে নকৰে নেকি মানে একে আৰু হোৱাটছএপ কৰা নিচিনাই। টাইপিংটো জানিলেই হ'ল।
উম।
নৰ্মেল কৰি থাকিলে হ'ল আৰু।
উম।
অ
আজিকালিতো ইংলিছতে লিখে ন?
উম উম।
অসমীয়াত আৰু কোনে লিখে?
সেইটোৱে বাৰু। মোৰ যে কম্পিউটাৰ একজাম আছে। সেইকেইদিন মই পুৰা আছামিজ টাইপিং কৰি আছো। ন তাৰিখে আছে উম।
কম্পিউটাৰ কৰ্চ কৰিছা তুমি?
অ কৰি আছো কৰি আছো।
কোনটো কৰি আছা?
এ দি চিয়ে। খালি সেইটো মোৰ দুবছৰ মান হ'ল গম পোৱা নে পৰীক্ষাটো দি পেলাই ডাইৰেক্ট মানে এই চাৰ্টিফিকেটখন দি পি জি দি ছি এ টোও দিব পাৰিম আৰু তেতিয়া।
মইতো ডিচি এ কৰিছো অকল।
হয় নেকি?
উম।
কিমান দিনৰ নো সেইটো ছমাহৰ উম মই দুহেজ দুহেহেজাৰ চৌবিশৰ কিমান মানৰ পৰা কৰি আছো জানো মাৰ্চ মানৰ পৰা কৰি আছো।
পৰীক্ষাটো ফেল কৰিছিলো মানে।
ইচৰাম আৰু কত ফেল নকৰা।
ডিগ্ৰীটো ফেইল কৰা এ এক্সট্ৰা যিবিলাক থাকে সেয়াতো ফেইল কৰা।
ৰেকৰ্ডিং হয়‌ ৰেকৰ্ডিং হয় পাহৰি যাৱ নেকি মাজে মাজে।
ৰিয়েল মানুহ যে গুছি যাওঁ হে‌ হে হে। ইয়াত বেছিভাগ মানুহে কি ক'ম এতিয়া মই মই আকৌ বেলেগ ভাষা কব লৈছো অ ইয়াত বেছিভাগ মানুহে হেৰিয়ে কৰি থাকে আৰু। স্ক্ৰিপ্ট লিখি আনি পঢ়ি থাকে জাষ্ট। এনে নৰ্মেল কথা পাতিবই কৈছে। গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। গোটেই একেবাৰে ই ভি এছ খন তাহাঁতে পঢ়ি থাকে আহি পিনে ইয়াত।
পূৰা স্ক্ৰিপ্টেড।
বাট উই আৰ নট আমি যিকোনো কথা পাতি থাকো।
প্ৰ্যাই যদি সম্পদ অসমৰ বানপানী গৰা খহনীয়া ওৰে বাপৰে। হেই এতিয়া তাৰমানে মানে মহাপণ্ডিত।
আৰু শুনা কিছুমান দাৰ্জিলিং গৈয়ে থাকে গৈয়ে থাকে, অকল দাৰ্জিলিংৰ কথাই পাতি থাকে। চেম মোলে অকল সেয়াই আহি থাকে মোলে। আৰু আৰু দুজনীমান মানুহ আছে দেই সিহঁত তৰ মানে কাৰ কোনোবাৰ মানে মানে হাজবেণ্ড এজন মানে হেৰিয়াত থাকে অৰুণাচলত থাকে আৰু। মানে জব কৰে, সেই মানুহজনে মানে খুব মই শুনোয়ে বহুত কথা আহে মানে।
অ' বাবা ৰে পাৰ্চনেল ইমান পাৰ্চনেল কথা কয় নেকি? পুৰা একেবাৰে ভাত খোৱা, শাক খোৱা
তাকেটো।
মোৰ তাত অহ। বজাৰত যাব মানে লগ ধৰে ৰেষ্টুৰেণ্টত যাব খাব কাৰণে।
সেয়াই আৰু।
হয়।
আৰু কোৱা?
ভাত খালা?
খালোঁ।
কিহেদি?
হাতে দি।
হাতেদি।
হাত হাত।
হাত। কি কি?
আকৌ পাহৰি থাকিলো এইটো যে মই এপত কথা পাতি আছো।
কিহেদি ভাত
ভাত, দালি, কুন্দুলি চব্জি, কঠাল গুটি পিটিকা,
লাহে লাহে
ভাত দালি কুন্দুলি চব্জি। তি আৰু তাৰ লগত কঁঠাল গুটি পিটিকা।
আহ এনেকে লাহে লাহে কলেহে লিখিব পাৰিব।
মই যে ইমানো আৰু টু এক্সত নকওঁ।
আৰু মৌ তাতে মাজে মাজে মোৰ তাতে মাজে মাজে এনেকাে আহে মানে সেইদিনা আহিছিল বিশটামান, হেল্ল' হেল্ল' হেল্ল'। হেল্ল' এ বহুত ভাল লাগিছে এইটো লিখি।
আমি নহলে নেক্স কলো এইোৱে কৰো হেল্ল' হেল্লয়ে কৈ থাকো। এটলিষ্ট লিখা মানুহকেইটা অলপ মানে সহায় হব।
আমাৰ যে বোঠাই আমাৰ কি জানি পইচা নোসোমাব।
অ সেয়া।
অহ।
আমাৰ আমাৰ এই ৰেকৰ্ডিং গীতা লি লিখা মানুহকেইটা অলপ ভালেই পাব অলপ নৰ্মলে পাতিচো।
অ।
বাকী
একো নাই আৰু ইমান গৰম ইয়াত কলেজ নাই নহয় ইটাৰশ্বিপ হে হৈ আছে আৰু আজি আৰু কাইলে ইটাৰশ্বিপ নাই মনডে কৰা আছে সোমবাৰৰ পৰা আছে চৰি চৰি
মুণ্ডে। মুণ্ডে নে মান দে?
মন্দে মন্দে মানি মন্দে তুমি সে কছা মুন্দে তুমিহে কৈছা মই নাই নহয় আহ আমি ন তুমি কেনেকে শুনা পাব পাৰা মই কোৱাই নাই।
মুন্দে।
মুন্দে ম নাই কোৱা মুন্দে।
এ কৈছা।
নাই কোৱা।
অ শুনা পাইছো।
তুমি এনে শুনিব পাৰা যিকোনো শুনি থাকা।
হ হ।
আৰু বতাও আজ কিয়া কিয়া দিন
উম হিন্দী লিখিবচোন।
আৰু কোৱা কি কি কৰিলা আজি?
আজি মই গৈছিলো হস্পিতেললৈ।
কেলে গাবেয়া?
না না না গা বেয়া এ মোৰ বাৰ্থ চাৰ্টিফিকেটো লৈ আছে
অ
বাৰ চাৰ্টিফিকেটো ডুপ্লিকেট ওলাইছে
কিয় এইজটো কমাই নেকি
না না এজ কমোৱা নহয় আগতে মানে আগতে হেৰি কৰি দিছিলে মানে ডুপ্লিকেট চুপ্লিকেট মানে আমাৰ মোৰ মানে কিবা আছিল না টু থাউজেন ফাইভ মোৰ টু থাউজেণ্ড ফাইভে জুন মাহ
অ
আমাৰ মানে এই এৰিয়াটোৰ মানে যিমান মানে টু থাউজেণ্ড ফাইভত জন্মিছিল
অ
চবৰে মানে ডুপ্লিকেট উলাইছে
আৰু তোমাৰ হেৰিটো কিনো অ কি কয় ইয়াৰটো
ইয়াৰটো ছেপটেম্বৰ কি কয় তাৰিখটো নেকি
চন চনটো
টু থাউজেণ্ড ফাইভ
অ অ অ অ
কিয়
ভাইটি হব ভাইটি
এই
উ
ভাইটি নহয়
মই ৰাখী এডাল পিন্ধাই দিম
এই যে কি কমাৰ অস্থা ৰাখি কৰ পৰা আহিলি ইয়াত উম?
ৰক্ষা বন্ধন আহিব ন এতিয়া আগষ্ট
তোমাৰ কিমান আছে তোমাৰ কিমান?
এডাল দি দিম আৰু।